শুনিছা নাই মাতটো? হেল্ল' অঁ' মোবাইলটো অকমান ওচৰলে অঁ' মোবাইলটো অকমান ওচৰলে লোৱা অঁ'।
অঁ।
ভালনে, মই তোম মই তোমাৰ অকণমান এই মুখ হাত ধুই অকণমান বহিছোঁ। ফেনৰ তলতে অকণমান।
অঁ অঁ।
তুমি তুমি।
স্কুল খোলা, স্কুল খোলা আছিল নে বন্ধ?
স্কুল তোমাৰ পৰীক্ষা হৈ আছিলে, পৰীক্ষা পা আহি এয়া অকনমান শুই মেলি উঠি বহিছোঁ। পৰীক্ষা তোমাৰ আজি মেথছ আছিলে। ভালেই হৈছে বাৰু এক্সাম। ভালে হৈছে ভালে হৈছে এক্সাম।
একজাম ইউনিটছে ফৰ্টি ম্কৰ।
তাৰপিছত মানুহটো কেনেকুৱা ভাল নে খবৰ খাতি?
মাহঁতৰ ভালে ভালে। তোমালোকৰ?
উমঁ' ভালে বৰ্তমান বাৰু।
বাকী চাহ-তাহ খালা?
অঁ' আবেলি চাহ-তাহ খোৱা হ'ল, মই আবেলি চাহ-তাহ খাই সৰু কাম এটা আছিলে।
বাকী বৰষুণ কেনেকুৱা সেইফালে?
বৰুষুণ ৰাতিপুৱা দিছিলে কিন্তু এতিয়া ৰ'দ ওলাইছে আৰু।
আমাৰ ইয়াত তোমাৰ কালি আৰু আজি বতৰটো বহুত বেয়া মানে।
তা-তাৰপৰা তোমাৰ ইপিনে গোটেই আগফালে পানী গোটেই মানে পানী আহিছে মানে ইফালে সিফালে। আমাৰ আগফালৰ যি নৈ হেৰি আছে মানে এইফালে গোটেই পানী আহিছে।
হয় হয় হয়, গোটেই আগফালে পানী মানে পানী আহিছে আৰু দ খাল বিলবোৰ পানীয়ে পৰিপূৰ্ণ হৈছে আৰু।
বৰষুণৰ পানী নে এইটো নদীৰ পানী?
আহ' এইটো বৰষুণৰ পানী। আচলতে ইফালৰ পৰা যেতিয়া ফুল হৈ গৈছে এফালে মানে পানীখিনি
জমা হয় তাৰ পৰা সিফালৰ পৰা আহে। ন-ন নদীৰ পৰা ডাইৰেক্টলি নাহে।
হ'লেও অকমান জান জুৰি নিচিনা মানে অকমান জানৰ নিচিনাকৈ নদীৰ লগত সং সংযোগ আছে চাগে
আহ পানীৰ কাৰণে অসুবিধা হোৱা নাই অসুবিধা হোৱা নাই তেনেকুৱা আহ ইমান ডাঙৰ নহয় যে আকৌ হয় হয় তোমালোকৰ এইফালে মাথাউৰি চিঙিলে বুলি কোৱা শুনিছোঁ।
অ তোমাৰ ইফালে নেটৱৰ্কৰ প্ৰবলেম তেনেকে মাত মাতটো শুনাত অকমান অসুবিধা হৈছে।
হেল্ল'
হেল্ল'
অ এই মাতটো শুনাত আকৌ হয়
অ পাইছোঁ পাইছোঁ অ
হয়
অ অ আচ্ছা আচ্ছা নাই মই এইফালে দেখিছোঁ মাথাউৰি ছিঙি গোটেই পানী এইফালৰ বহুত জেগা এইফালে অহা মানুহখিনি ৰাস্তাটো চিঙি গৈছে বুলি কোৱা শুনিছোঁ দেখিছোঁ নিউজত
আমাৰ এইফালে
অ আচ্ছা আচ্ছা। এইফালেতো ৰঙা ৰঙা ৰঙা নদী এইফালে আমাৰ এইফালে তোমাৰ আৰু বহুতে পানী এইফালে নেপকুৰ পানী আহিছে যে গতিকে তোমাৰ এইফালে ইফালেও বহুত হৈছে পানী। আমাৰ ফালে হোৱা নাই ইটো চাইদলৈ।
অ অ অ আচ্ছা আচ্ছা।
যেতিয়া অভাৱ হয় যে
অ তোমাৰ অ আমাৰ এইফালেতো তোমাৰ এতিয়া বিধায়কসকল বহুত সচেতন হৈছে এতিয়া- যিজন বিধায়ক আছে বিধায়ক আৰু তোমাৰ- আয়ুক্ত জিলা আয়ুক্তই গৈ গোটেই মানুহখিনি খা খবৰ লৈ আছে বাৰু-
আজি আজি তোমাৰ নিউজত-
আমাৰ এইফালেও নিউজ- আহিছে কিন্তু মানে যিখন মানুহ এতিয়া বানপানীত- মানে ক্ষতিগ্ৰস্ত হৈছে তেনেকুৱা সা সুবিধা পাইছে নে নাই- জানিব পৰা নাই কিন্তু মানে- ৰাস্তা দি অহা মানুহৰ বহুত অসুবিধা হৈছে-
অ তাকেসে মই এইটো কোৱা শুনিছোঁ এইফালৰ- বহুত খিনিয়ে গাঁওৰ মানে এফালৰ লগত সংযোগ থকা এইটো এটা ৰাস্তা আছিলে বুলি-
তাকে এতিয়া কেইদিনমানৰ আগত অলপকে ভাঙিছিলে কিন্তু এইবাৰ বৰষুণ বৰ বাহনি পানী গোটেইখিনি একেবাৰে- ভাঙি দিয়া বুলি কোৱা শুনিছো, এতিয়া যথেষ্ট সেইখিনি হৈছে বুলি কোৱানিছো এতিয়া ধৰা গোটেই ছাত্ৰ-ছাত্ৰীসকলৰ হেৰিয়ৰ পৰা ধৰি গোটেইখিনিতে প্ৰভাৱ পৰিছে।
শিক্ষক-শিক্ষয়িত্ৰী সকলৰ পৰা ধৰি গ হয়।
হয়, হয়।
অ', আচ্ছা আচ্ছা হয়, আ এইফালে তেতিয়া তেনেহ'লে সেই খিনি যোৱা প্ৰশাসনৰ বিভাগ যোৱা নাই নেকি? খবৰা খাটি লবলৈ।
প্ৰশাসনৰ বিভাগ আহিছিলে, প্ৰশাসনৰ বিভাগে পানী গৈ থকা অৱস্থাত একো কৰিব নোৱাৰো বুলি কৈছে। কিন্তু যেতিয়া পানী কমিব তেতিয়া তেওঁলোকে সহায় সহায় আগ বঢ়াব বুলি কৈছে।
অ', নহয় এনেই লোক অ', লোকসকলৰ কিবা এনেকুৱা ধৰণৰ কিবা মানুহৰ অ' অত্যাধিকটো একো ক্ষতি হোৱা নাই?
অ', সংযোগ যাতা-যাতায়াতৰ অসুবিধা হৈছে ন'? এই সেইটো কাৰণে, মানে প্ৰতি বছৰে হয় ন' সেই প্ৰতি সেই সেই এলেকাটো?
প্ৰত্যেক বছৰ হয় কৰিব নোৱাৰিম।
গ'ম পাইছোঁ গ'ম পাইছোঁ, এইটো আচলতে সেইটোয়ে তোমালোকৰ সেইটো এৰিয়া যেনেকে এটা সমস্যা আচলতে গোটেই বানপানীটো এটা সমস্যা গোটেই অসমত, এতিয়া ধৰা বহুত এতিয়া এনেকুৱা অঞ্চলটো এতিয়া বহুত হৈছে। মানে এতিয়া অৰুণাচলৰ সোবনশিৰ পৰা ধৰি এনেকুৱা তেনেকুৱা ধৰণৰ যিবিলাক আছে নহয় ঠাই, ৰঙা নদীৰ কাষৰীয়া অঞ্চল। বা আও আওতোতো বহুত অঞ্চল আছে, এইবিলাকতো বাদে দিয়া মাজুলীৰ যিমানবোৰ হেৰি এতিয়া বাৰিষা সময়ত আটাইতকৈ উম, মূল হেৰি এইটোৱে আৰু।
প্ৰতি বছৰ অ', প্ৰতি বছৰে হয়, হয়, প্ৰতি বছৰ
অ', অ', তাকেহে আৰুতো তোমাৰ বতৰৰটো এতিয়াও ভাল হোৱা সেইটো দেখা নাই, বতৰতোটো এতিয়াও ভালকে মুকলি কৰায়ে নাই। বৰষুণ নাহিব বুলিতো ক'ব নোৱাৰি, আৰু আহিলে চাগে নিশ্চয় আকৌ হ'ব সেইটো খানা সেইটো কাৰণে এতিয়া মানুহখিনি চাগে তাত সজাগ এতিয় পৰাই হ'ব লাগিব, মানে হওক নহওক।
বাৰুসেইটো সজাগ হবই লাগিব, বৰষুণ আহিলে বানপানী হোৱাৰ সম্ভাৱনা আছে। অহ যদি পাহাৰত বৰষুণ দিয়ে পাহাৰৰ পৰা উম পানীটো আহি তোমাৰ সমতলত ডাইৰেক্ট এইয়াত পৰি যায় হি।
অঁ হয় হয়, এতিয়া তোমাৰ আমাৰ কলেজখন যত আছে তোমাৰ এয়া আমাৰ কলেজখন আছে তোমাৰ একেবাৰে পাহাৰৰ নিচেই তলত মানে, বান আঁ তোমাৰ অৰুণাচলৰ অৰুণাচলৰ পাহাৰৰ একেবাৰে নিচেই তলত আছে মানে অসমৰ আমাৰ অসমৰ চাইডত। তোমাৰ কি হৈছে এইকদিনো বৰ ষূণ আমি তোমাৰ জোতা চেন্দডেল পিন্ধি যাব মানে তোমাৰ জোতা পন্ধি যাব পৰা নাই। কি হৈছে আমি মানে একদম একদম এৰাআঠো এৰাআঠো পানীত পাৰ হৈ গৈছো আমি এইকেদিন, যিহ- তু পৰীক্ষা হৈ আছে, এক্সামো হেৰি কৰিব পৰা নাই। গতিকে ওপৰৰ পৰা গোটেই পানীখিনি আহে আৰু তোমাৰ তাতে সেই এ এন এছফিফটিনৰ। নতুনকে ৰাস্তাটো বনাইছিলে এতিয়া গোটেই পানী সেৰিয়ৰ ফলত গোটেই ৰাস্তাটো যথেষ্ট খিনি অঁ মানে ক্ষতি হৈছে এতিয়া। গতিকে সেইখিনি মানে
এতিয়া তোমালোকৰ কলেজলে যোৱা অসুবিধা হৈছে ন।
কলেজলৈ যোৱা আমাৰ অসুবিধা আছে, কাৰণ আমাৰ কলেজৰ সেইফালৰ যোনটো ঠাই সেই ঠাই খিনিলে মানে পানী খিনি পাহাৰৰ পানী খিনি যোৱা উপযুক্ত ব্যৱস্থাটো নাই মানে। ড্ৰেইনৰ যোনটো ব্যৱস্থা আছিল সেই ব্যৱস্থাটো নাই এইটো অন্য নহয় মানে। এইটো আচলতে ব্যৱস্থাৰ অভাৱত হৈছে। তোমালোকৰ এইটো বাৰু অঁ হেৰিঅ অভাৱত হৈছে, কিন্তু আমাৰ ইয়াত ব্যৱস্থাৰ অভাৱত হৈছে মানে। ড্ৰেইনদি সেইখিনি জোখত নদীত যদি পে পেলোৱাৰ ব্যৱস্থাটো কৰে তেনেহলে আমাৰ তাত একো প্ৰব্লেম নিদিয়ে।
কিন্তু মানে হৈছে কি তোমাৰ সেই পাহাৰৰ পানী খিনি ডাইৰেক্টলি আমাৰ ইয়াল ৰাস্তাৰ মাজে বৈ অহা কাৰণে গোটেই ৰা স্তাৰ মানে ৰাস্তা বেয়া হোৱাৰ লগতে আমাৰ গোটেই কলেজৰ সিফালে গোটেই বোকা পানী তেনেকুৱা ধৰণৰ সেইখিনিও কৈছে মানে।
হয় হয়।
সেইটো এতিয়া মানে বাৰিষা বৰষুণ দিলেই ভয় লাগে, বানপানি ইফালে সিফালে আহিব তাতে তোমাৰ যাতায়ত ব্যৱস্থাটো বন্ধ হবলে সকলো সুবিধাৰ পৰা বঞ্চিত থাকিবলগীয়া হয়।
হয় হয়, এতিয়া তোমা ধৰক খোৱা মানে বস্তু খিনিৰ কথা কৈছো ধৰা যিসকলৰ বোলে উচে হেৰিখিনি বোলে খাদ্য সামগ্ৰী খিনি যাৰ বোলে হেৰি হৈ থকা নাই। তেয়ালোকক ক্ষেত্ৰৰ কথা কৈছো, এতিয়া খুব এতিয়া কম খুব কেইদিনমানৰ কাৰণেতো তেওঁলোকৰ এই এতিয়া ওলাবও নোৱাৰে পানী যিহেতু এতিয়া পানীৰ সুত বৈ থকা পানী গতিকে সেইখিনি ক্ষেত্ৰ ওলাবও নোৱাৰে।
উম
গতিকে সেইখিনিত এতিয়া অ যোগাযোগৰ সেইটো কাৰণে বা ব্যব যাতায়তৰ কাৰণে সেইটো হবই বাৰু। পঢ়া শুনা বা হেৰিয়ৰ ক্ষেত্ৰত যেনিবা স্কুলৰ ক্ষেত্ৰত যে অকমান অব্যহতি দিব। কিন্তু খোৱা বোৱাৰ ক্ষেত্ৰত কৈছো, যিসকলৰ উচিত গান নাই, তেওঁলোকৰ ক্ষেত্ৰত এতিয়া আ, অ' সহায় সহযোগ কৰিব লাগে, এতিয়া ধৰা যিসকল আছে তাৰ বিধায়ক ক'ব পাৰ ধ যিসকল আছে সেইসকলে তেওঁৰ সেইটো ল'ব লাগিব এতিয়া।
হয়, হয়।
আচল আহ আচলতে এইটো অ', তুমি কি ভাবা তোমালোকৰ সেই এৰিয়াটোৰ ভিতৰত আ, এইটো সমস্যাটো যোনটো বানপানী সমস্যাটো আছে সেইটো সোৱা ঠিক কৰিব পাৰা, ঠিক কৰিব পৰা যাবনে নাযাব বা এতিয়াতো যি যি হ'লেওতো ঠিক কৰিবৰ কাৰণে বাৰু আ যোনখিনি প্ৰচেষ্টা কৰিছে, প্ৰচেষ্টা খিনি কোনোবখিনি গাফিলতি আছে নেকি যাৰ কাৰণে প্ৰতিবছৰে মানে সেইখিনি আ, বানপানীতো ৰখোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হয়।
শত তেনেকুৱা হৈছে মানে, গভমেণ্টে যিমানটো ফকাচ কৰিব লাগে সিমানটো ফকাচ কৰা নাই, তেনেধৰণে কাম খিনি কৰিব লাগে তেওঁলোকে সম্পূৰ্ণ ৰূপে, সম্পূৰ্ণ সুচাৰু ৰূপে কাম খিনি কৰা নাই। সেইকাৰণে তোমাৰ ধৰা প্ৰত্যেক বছৰে বানপানী, আমাৰ
হয়, হয়, হয়, আচলতে, আচলতে মানে কথাটো অ', সামগ্ৰিকভাৱে কথাটো ক'বলৈ গ'লে সেনেকুৱাই আচলতে। যে যোনটো স বানপানীৰ সমস্যটো আচলতে তাক নাইকিয়া কৰিব নোৱাৰা বা অসম্ভৱ নহয় কিন্তু অ', ব্যৱস্থাটো লওঁতে, কোনোবা খিনি নহয়, কোনোবা খিনি গাফিলতি হৈছে মানে। গাফিলতিটো হৈছে আৰু তাত সম্পূৰ্ণৰূপে, তাত মানে কামখিনি দৃঢ়তাৰে কৰা নাই কাৰণে সেইখিনি প্ৰতিবাৰে মানে ব্যৰ্থ হয়, হয় নে?
হয়।
অ', গতিকে আ, মোৰমতেও বহুতখিনি ঠাইত তিনি সেইটো সমস্যাই হৈ আছে, আচলতে। গতিকে অ', এৰিয়াটোত থা হেৰি অনুসৰি, যোনখন এৰিয়াই কওক লাগিলে, তেওঁলোকে বস্তুতটো গুৰুত্ব ভাৱে কৰিলে, মই ভাবো সেইখিনি হেৰি হ'ব চাগে।
মানে, গভমেন্টৰ যিখিনি কাম হয়, সেইখিনি যদি সুচাৰুৰূপে কৰে তেতিয়া প্ৰত্যেক বছৰে বানপানী সমস্যাটো থাকি নাযায়, সেইটো এবাৰ কাম কৰিলে তোমাৰ মানে তাৰ পিছৰ কাৰণে এইটো আৰু মানে ভাগিব নালাগে আও
হয়, হয়, হয়।